হেল্লৌ'
অঁ'
হেল্লৌ' ইমান টাইম লাগে টোলোটে। বা ইমান টাইম লাগে তাৰ ধৰবা। এ হে মই আৰু ভাবচো নধৰাই নেকি ময়- মই ভাবিছিলো নধৰাই নেকি, এনে যায় নেকি। মোৰ মানে প্ৰথম দুটাই এনেই গেল।
কি এনেগেল?
প্ৰথমটোত কিবা- এ তাইৰ বগীৰ ফোনটো নালগিল, মানে যোগাযোগটো নালগিল নালগি কিনে- কিবাহে এৰি থাকিলে মানে উম মোৰ সেটো এনে গুচিগেল। দুই নাম্বাৰটো ত মুখেদি এটা বেয়া সেই ওলাইছিল।
হেল্লৌ' মোৰ- শুনিছনে? হেল্লৌ'
নাশুনা ক।
এই বুঢ়া আঙুলি কোনা এটা বিষে আছেগে অলপ।
বা ত হৈছে নেকি। কিবা নখ নখ কিবা যে বেয়াকে দীঘল হৈ আহে। এঁ নখগিলা যে দি বেয়াকে দীঘল হৈ আহে।
নে নাজানো সেইদিনা কাটি দিছিলো।
এ সেইয়েটো। মোৰ একবাৰ এ হে এটা সেই এ বুঢ়া- আঙুলিটো মানে প্ৰথমটোৱে ডাঙৰটোৱে হৈছে বহুত বিষাইছে মোৰ। নাই তাত ভাল হৈছে। জ- হেল্লৌ' অ' তই কি মানে তই কি মানে এনে কথা কৱ? হাঁ হেল্লৌ' মই মই তোক যোগাযোগ কৰিলে তই কিয় মানে এনেকে গুৰুত্ব নেদাকে তই সেই হেৰি কৈ থাক?
হেল্লৌ হেল্লৌ' মোৰ নাই থকা নহয়, মোৰ অফ অফ মৰ অফ কৰা গেছিল।
অঁ অঁ। আমাৰ হেৰিকত থাকলে আমাৰ হেৰিকত থাকি এনে একো নকবি।
হেলৌ'
এই হলো কিমান ভাল লাগিছে। উম' ভাত খালি? ভাত খালি?
চাহ খালি?
হেল্ল'!
তৰা অকমান যে মূৰত মোৰ আহিল এ হেৰি এই গিলাছ
এবোৰ বস্তু ধুনীয়া হৈ থাকে আমাৰ ঘৰত দুই নম্বৰ সদস্য বুলি কিবা, আমাৰ ঘৰত দুই নম্বৰ সদস্যৰ কিবা বা
কি হৈছিল
কি বা হৈছে বোলে ভাত নখাব লাগিব গৰম উঠে গাটো
আৰু মাথাটো ঘূৰায়।
অঁ! কিবা হৈছে
একো খাব নকয় তাকেতো ইজন এক নম্বৰ সদস্যটো কালি গৈছিলে। কিবা পেচাৰটো এই দেখি
অ হেৰিক দেখাব দি
অ শুনিছ না? তাতে পেচাবতো দেখোৱা
অ‍ঁ! সময়তো চাই থাকিবি হা
তাৰ পিছত তই মোক এটা কৈ দিবি মই ভাবিছোঁ অঁ! হা!
কি টাইম মইটো এ মইটো কথা এটা কৈছিলো
এ তোৰ অঁ! এনে পিছত তই মোক এটা কৰিবি
উম!
অঁ! মইতো অ‍ঁ! কও-কও-কও
তাহাত খুব মাৰ
অঁ-অঁ! খুব
আৰু তোক দেখোন এখানত নহয় এখানত পানী বটল এটা নাই দেখুন এখানত।
এ এইটো বহুত জমনি। খং উঠি গ গুৰি মাত দিছিল ভাঙি গৈছিলি বিভাগ লৈ যাব লাগিব এই লাগি-লাগি ধৰে। অশান্তি কৰি সেইটো কাৰণে হেৰি কৰি দিছোঁ। ভাঙি দিছোঁ। অঁ!
মত ন
মৰিছে দিবা হব নি আচক
অঁ! অলপ
আৰু এতিয়া মোৰ কমিলানে অ!
অঁ! মই বোলো সেই এ সৰু হয়।
কি অ সেইটো জানো কাৰণ অ মোতচে দীঘল না সেইটো কাৰণে। আৰু মই মোৰ হেৰিতে লৈছো মোৰ মানে লৈছো। তাত চাই বেছি ওখ মোৰ অলপমান দিগদাৰ হ'ব না সেইটো কাৰণে। অলপ ঢুকি পা চাই লৈছিলো উম ওখ কৰ ওখ কৰ মোৰ একো কথা নাই। যি কৰ' কৰ মই তোৰ সেইকাৰণে দিছো, মই যিমান আটা ল দিও সিমান গালি দিলেও মই এটা বস্তু কি মোৰ মোৰ বাহনখন ভাল হব।
সেইটো কাৰণে দিছো। বাহনখন ভাল হ'ব মোৰ এইগিলা তই যে সঁচা কিবা বেয়া হৈ আছে কিবা গলি গৈছি কিবা হেৰি গেছি
ইমানমান তানে কিশৰ দাল মাৰ
অ সেইবিলা চব চেক কৰি দিবি, মোৰ প্ৰথম এইটো কাৰণটো মোৰ দুইখন হাত একদম খোজোতি উঠি সৰু সৰু গুটি উঠি একদম মোৰ হাত থে হৈ গৈছেটো প্ৰথম তাৰপিছত তাৰপিছত মই সেই কৰিছো কি কয় অ মই সেনেকা ভাল হ'ল আৰু তাৰপিছত
চাইকেল লৈ আ আ আগৰ সেই
এক সময়ত
উম
অ আমাৰ ঘৰত তিতীয় তৃতীয় সদস্যটো হয়।
উম
অলপ অলপ মাতটো জোৰকে অ অ আমাৰ ঘৰত তৃতীয় সদস্যতো খানা খাবা গৈছিল ক'বাত। অ ঘৰলে আহিছিল, আহ কিনে উম উ মোৰ মই তৃতীয় সদস্যতোক কৈ থাকা বুলি ভাবিছে তেনেকে পয়দাখন দাঙি কিনি চাইছি চাই কিনে আৰু গুচি গেছি। আৰু ধৰ গুচি আহিছে মানে কিবা নেমু টেঙা নিলা নে কি তাৰপিছত আৰু গল আৰু।
কি কাম আছিল
এ তই মই যে কৈছো মোৰ পিছেদি কিবা শব্দ শুনি আছে নেকি সেয়া শব্দ। বুজিছ?
অ ঠিকে আছে।
অঁ অ।
উমহো। অ ভাত কিহে খালি? ঐ ভাত কোনে বনছি?
মায়ে বনাইছে, উম।
চোন বগা কাপোৰ পিন্ধি যে
কি?
বগা কাপোৰ পিন্ধিছি দিবিচোন এ বগা কাপোৰ পিন্ধিছি।
এ চিকিৎসকজন এজনক দেখাই দিবিচোন।
হা?
অহ!
নিৰম হ নিৰম হ'লে কৰিম।
অঁ অঁ!
নাইনটি কিমান চিক
অঁ অঁ অঁ! বৰ সেই ন ইমান মানুহ মৰি থাকে ন।
উমঁ!
উমঁ! হা কি হ'ব আৰু হো হো চিনচাব পৰাকত মই জিভাখনত কামোৰ এটা খালো অলপমান দুখ পাইছো বেছি নহয়। উমঁ অ কালি ভালকে যাবি দে। শুনিছানে ভালকে যাবি বোলো কালি ভাল। কে যাবি। কেয়া কেয়াৰ। মই কিবা এটা ভাল কথা ক'লে উল্টা হয় নেকি?
উমঁ!
মই কিবা এটা ভাল নহ'লে।
উমঁ হো
মোৰ খং উঠবা লগা কামবিলাক কিয়া কৰ মই তোক।
কি বেয়াকে ক'লো তই কচোন হা।
মইটোক কি ভালকে কলো।
অঁ মই। অঁ মই তোক কি বেয়াকে কলো তই কচোন।
মই তোক কি ভালকে কলো তয় কচোন।
এই হ'ব তই মোক ভালকে কোৱাই নাই তই মোক বেয়াকে কৈছ।
ভালকে
আমা তোক ভাল লাগছি গানটো শুনি কিনে কেনেকুৱা এটা ফিল আইছে। এ নহয় এ শুনচোন। এই মোৰ মানে প্ৰথম বাৰ দেউতে ভুলতে ভুল মানে সেই হৈ গৈছিল কাৰোবাক কাৰোবাক মানে। উমঁ পাৱা নাপাওঁ মানে। ভুল হৈ গৈছিল সেইটো কাৰণে দুই নম্বৰ বাৰ আৰু ভালকে চাই চিতি কিনে দিছোঁ। বুজি পাইছ।
আৰু আছে বেলেগ।
মোৰ মানে এটা বস্তু মোৰ অনুভৱ হৈছি সেই সেই খান চাই কিনে।
কি অনুভৱ।
নে তই ধৰি লও সেই নাওখনত তলত বহিবি। আও যি কিন্ত তই হেই কথাত কে কাৰণ ফোন নোখোৱা কাৰণে মই শুম। সেনেকুৱা মানে সেই হৈছে আৰু। অনুভৱ পাইছো গানতটো শুনি কিনে।
অঁ', -কৰ, চেষ্টা কৰ।
এটা কৰল, এটা কৰল
হেল্ল'।